হেল্ল', শুনিছা?
অ', শুনিছো।
কি কৰি আছা?
মই এনেই বহি আছো। তুমি?
বাকী চাহ- তাহ খালা? মইওঁ এনে বহি আছো।
চাহ-তাহ খালো হয়। অ', চাহ-তাহ খালো মই। তুমি চাহ খালা?
খালো-খালো।
ঠিকে আছে। পিছে এতিয়া।
বাকী।
ভাত পানী বনাই আছে।
অ', ভাত পানী নাই বনোৱা নাই, বনাবহে।
আচ্ছা, তুমি বনাবানে মাহঁতে বনাব।
মাহঁতে বনাব।
অ', ঠিকে আছে, চবত চবৰে ভালেই ঘৰত?
ঘৰত চবৰে ভালেই অ', আমি মানে হেৰি বুলি ফুৰিবলে যাম ভাবিছিলোঁ।
অঁ
তুমি তোমাৰ অৰুণাচলৰ চাইডে যাব পাৰিবা নেকি? অ', অৰুণাচল
যামতো বুলি, অঁ যাম বুলি ভাবিছোঁ।
বোলো আমি মানে এনেকে এনেকে লগৰ কেইজনীমান ওলাইছো এ ওলালেই হ'ল, মানে। চবকে মানে সুধি আছো আৰু ফিক্স হোৱা নাই এতিয়া।
ঠিকে আছে।
মই বাৰুতে হ'লে তোমাক ক'ম বাৰুতে।
পাৰ্চনেল কণ্টেক্ট কৰিবা কেতিয়া যাবা মই যাম বাৰু।
অঁ', অঁ
মানে মই ক'তো যোৱা নাইতো যাম বুলি ভাবিছো মানে। মানে আমিও এটা প্লেন বনাই আছো।
কোৱা?
মানে আমি এটা প্লেন বনাই আছো, তোমাৰ লগৰকেইটাক কৈছো। আমি ভাবিছো গুৱা যাওঁ বুলি, মানে এতিয়া তোমাৰ পাছ এজন মানে কৈছে যাম বুলি, আকৌ বাকী কেইজনে কৈ আছে তা হেৰি কি কয় তাত নাযাওঁ দে। তোমাৰৈ যাওঁ বল কৈ আছে। মই কৈছো মেঘালয় বেলেগ পিছত যাম দিয়া, এতিয়া। অ', কৈছো মেঘালয়ৰ পিছত যাম দিয়া, এতিয়া বলা গুৱা পিনে ঘূৰি আহো। তাত এতিয়া গৰমত বীচ বীচত যাম ধুনীয়াকৈ- গৈ আৰু ঘূৰি আহিম, ইচোহঁতে কৈছে মানে মানে এনেকৈ কৰি আছে আৰু কি কৰে এতিয়া মানে ফিক্স কৰা নাই আৰু কেইজন মানে পাঁচজন মানৰ ফিক্স হৈ গল সিহতৰ ফিক্স হোৱা নাই। আকৌ
ঠিকে আছে, মেঘালয় ফালে বেছি ভাল হ'ব। গুৱাত বেছি আৰু গৰম নহ'ব।
অঁ ', গৰম হ'ব মানে তোমাৰ এতিয়া সাগৰৰ তাৰ বীজ এইবিলাক আছে ন। তাকে ভাবিছো মানে তাত এবাৰ- বঢ়িয়া হ'ব বুলি, তাত মানে এই ধৰা ভাল লাগিব। তাত বিচ
সেইটোৱে।
এবাৰ যোৱা যাওঁ বুলি ভাবিছো।
অঁ প্লেনটো ভালেই কৰিছা বাৰু।
উম
বাকী আমিও এইফালে অৰুণাচল ফালে এনে এপাক যাম বুলি ভাবিছো আৰু দুদিনমান থকাকে।
অ ঠিকে কৈছা যাব পাৰিবা, তোমালোকে যদি যোৱা মোক- কন্টেক কৰিবা মইয়ো যাম।
অ কৰিম দে।
উম পিছে এতিয়া পঢ়ি আছা।
পঢ়ি আছো অঁ।
অঁ কিমান ক্লাছ পালা এতিয়া?
মই তোমাৰ বি এ পঢ়ি আছো, তুমি?
ঠিকে আছে। মানে তোমাৰ এতিয়া বি এ কমপ্লিট হৈছে জাষ্ট এইবাৰ তোমাৰ যোৱা বছৰ। পলাশৰ টোয়েনটি ফাইভত মানে বি এ কমপ্লিট হৈ গল। আপোনাৰ ৰঙাপাৰা কলেজ।
অঁ আচ্ছা।
ৰঙাপাৰা আমৰবাৰী কলেজ।
উম উম।
তাতে মানে ডিগ্ৰীটো কমপ্লিট কৰিলোঁ।
অ।
কি এতিয়া মানে বিজনেচ-চিজনেচ কৰিছা নে কিবা? জব-চব মানে এপ্লাই কৰি আছোঁ অ। তুমি কৰিছা নাই জবত এপ্লাই?
মই কৰিছো এ হেৰি এদিয়েৰি আহি আছে যে।
অ এদিয়েৰি কেইটাই আৰু। তোমাৰ ডিফেন্সত-ডিফেন্সতো কৰিছো তোমাৰ, এতিয়া আমাৰ অসমৰ চাকৰি কেইটাও কৰিছো মানে যোন কেইটা অসম পুলিচ ফৰেষ্টৰ কেইটামান এই কেইটাও কৰিছো গোটেই কেইটাত এতিয়া যোনটোত চবতে যাম যোনটোত নহয় হ'ব আৰু মানে।
অ চবতে কৰি থৈ দিব লাগে ন
অহ। অহ, যোনটোত হয় চবতে মানে ট্ৰাই কৰিছো যোনটোত হয় হ'ব আৰু মানে।
সেইটো-সেইটোৱে ভালেই কৰিছা।
উম, অ ঘৰত ভালেই।
ভাত-পানী বনাই আছে?
ভাত-পানী বনাই আছে অ। অ এতিয়া লাহেকৈ উঠিবহে মায়ে, মা বহি আছে এতিয়া।
অহ।
অ, এনেকৈ বনাব তাৰপিছত আৰু
এই ভাত খাওঁতে-খাওঁতে দেৰিয়ে হৈ যায় গৈ ন? আমাৰো দেৰিকে বোৱা দেৰিকৈ বনাই
অহ।
শুওঁতে-শুওঁতে দেৰিয়ে হয় গৈ।
অ । গৰমো বহুত গৰমটো বহুত হৈ আছে এতিয়া।
অ বা গৰম যি পেলাইছে। তোমালোকৰ সেইফালে বৰষুণ দিছেনে?
বৰষুণ তোমাৰ আমাৰ যোৱাকালি দিছিল। যোৱাকালি অকমান বৰষুণ দিছিল। আৰু তাৰ পৰা নাই দিয়া মানে বৰষুণ, যোৱা কালি দি ছিল অকমান ঠাণ্ডা কৰিছে যোৱাকালি আৰু আজিতো ৰ'দেই পুৰা গৰম।
উম আমাৰো আজি এইফালে ৰ'দ পুৰা, কালি আমাৰো যোৱাকালিয়ে দিয়া
অহ। মানে চব ফেনে এক একেলগে দিছে। হে-হে-হে, অ অকমানেই বৰষুণ। অহ অহ, হাঁ হাঁ। মানে বৰষুণটো আৰু কি কবা। ইয়াত তাতে খেতিৰ সময়ত বৰষুণ লাগে বৰষুণে নিদিয়ে।
বৰষুণে নিদিয়ে সেইটোৱেই টো।
উম, এতিয়া তাতে বৰষুণ লাগে খে তিৰ সময় এতিয়া বৰষুণ নিদি কি হ'ব খেতিয়েকৰ?
খেতিৰ মানুহৰ চব বেয়াহে হ'ব আৰু।
অহ, খেতিয়ে বেয়া হ'ব যদি বৰষুণ নিদিয়ে।
বৰষুণ নিদিয়ে কি খেতি কৰিব মানুহে?
অহ খেতি কৰিব।
পথাৰ কি চাবা আৰু ৰোৱনী বিলাকৰ লৈও বেয়া লাগে দিয়াচোন ন, ইমান গৰমত।
ইমান গৰমৰ দিগদাৰ হয়তো। আকৌ তুমি যোৱা নাই বোকা ৰুব?
এই মই নাই যোৱা।
অ'।
ঘৰত খেতি চেতি কৰিছে নে।
অহ আমাৰ আধি দিছে।
আধি দিছে নেকি? ঠিকেই আছে।
ইমান কষ্ট নহয় খেতিত।
অ', খেতিত কষ্ট আছে আৰু।
মই সেইকাৰণে আধিয়ে দি দিছো।
অ', ঠিকে কৰিছা আধি দি দিছা।
আকৌ এইবাৰ ৰোৱনী আজিকালি ৰোৱনীয়ে নাপায় ন।
অ', আজিকালি ৰোৱনী পাবই টান, ঘৰৰ কেইজনীয়ে যদি অকণমান ৰোৱে আৰু নিজেই। আমাৰ ৰোৱনী পাবলৈ টান আজিকালি।
আৰু আজিকালি মানে ৰোৱনী বিলাক কি হৈছে জানা, তোমাৰ আকৌ গাড়ীত আনিবগৈ লাগে। কিন্তু মানে বহুত ফেচিলিটি লাগে সিহঁতক।
মানে তোমাৰ গাড়ীত সিহঁতক আনিব লাগিব, থ'বও যাব লাগিব সেইটো
থ'ব যাব লাগিব সেইটো লাগিবৈ। নহ'লে যদি তুমি এনে উম, ফোন যদি কৰা নহয় বোলে আহিবা অ', যাম- যাম বুলি ক'ব তাৰপিছত ৰাতিপুৱাৰ পৰা ৰখি থাকিবা তুমি নোপোৱা দেই। সিহঁতি ক'ব আমাক গাড়ীত আনিব লাগিব অমুক তমুক, কিবা কিবি কব আৰু তাৰপিছত তুমি আনিলে আনা নানিলে নাই আৰু সিদিনা নাহে আৰু।
অ', সেইটো হয়, মানে এনেকুৱা কৰে আৰু। মানে দেখিছো এতিয়া বেছি বহুতেই, এনেকে কৰি থাকে মানে। গাড়ীতে যোৱা দেখো ৰোৱনী বিলাক আজিকালিও।
সিহঁতে আজি কালি মানে
উম, উম, সিহঁতৰ মানে অলপ লেভেল দিব বিচাৰে
লেভেলটো বেছি, লাগে- লাগে।
তোমালোকৰ খেতি
আমাৰো আমাৰ মানে বেছিটো নাই কৰা তোমাৰ তিনি বিঘা মান হ'ব, ধৰা নিজে কৰিছো আৰু মানে। ৰোৱনী কেইজনী বিচাৰি ফুৰিছো এতিয়া ৰোৱনী পাবই টান হৈছে নহয়, তুমি কৈছা যেনেকৈ এনেক মানে ধৰা ৰোৱনী কেইজনী অহাই নাই, এতিয়া ফোন কৰিছোঁ আহিব নে আপোনালোকে। আহোম বুলি কৈ আকৌ ৰাতিপুৱা নাহে। অ', এতিয়া অকণ- অকণকে ৰুই আছে মাহতে মা আইতাহতে, এতিয়াতো অকণ- অকণ ত হ'ব গৰমত ফতককৈ শেষ কৰিব লাগে, সিহঁতক মাতি আছো ৰোৱনী কেইজনী নাহে সিহঁতে। এ কালি আকৌ ফোন কৰিছিলোঁ যদি কালি আহিব আৰু ভালেই, নাহিলে আৰু দেখা যাব আৰু কি কৰোঁ।
অলপমান বৰষুণ চৰষুণ দি থাকিলে পাৰি বাৰু তে অলপমান ঠাণ্ডা নিচিনা কৰি থাকিলে ৰ'দ নিদিলে।
থাকিলে ৰুব পাৰি তেতিয়া অলপ হেৰি নহয় তোমাৰ যদি ইমান ৰ'দ দি থাক ৰ'দত নোৱাৰি টো এতিয়া ইমান গৰম, উম, ৰ'দত নোৱাৰি।
অৱস্থা বেয়া হৈ যায়।
গৰমত তোমাৰ নহয় ৰিলচত দেখাই থাকে নহয় কলপাত বান্ধি-বান্ধি লয় পিঠিত।
অ', ৰ'দৰ পৰাৰ বাচিবলে, অ', হয়। সেইটোয়ে কৰি ল'ব লাগিব আৰু এনেকুৱা বেছি ৰ'দ দি থাকিলে, অ'।
ৰ'দ দি থাকিলে।
অ', টেকনলজি পুৰা ইস্তেমাল কৰিছে ইহঁতে। অ'।
বাকী ক'তো ওলাই কৰি যোৱা নে।
ওলাই কৰি মানে গৈ আহিলোঁ এনেই তোমাৰ ৰানিং কৰিব গৈছিলোঁ তাৰপৰা আহি পেলাই অকণ মানে বহি আছোঁ এতিয়া।
আচ্ছা।
অঁ গৰমতো ৰাণিং কৰিব বহুত দিগদাৰ, অঁহ গৰমতো দিগদাৰ ৰানিং কৰিব বতৰটো ঠাণ্ডা হ'লে ভাল লাগে ৰানিং কৰিও। এইচ্ছা ৰ'দ থাকিলে অকণমান বহুত আৰু মানে তোমাৰ ৰাস্তাত দৌৰি আছোতো এতিয়া, ৰা- ৰাস্তাখনটো ৰাস্তা যোনটো মানে ৰাস্তা প পকা- বহুত গৰম হয় থাকে, হ অঁ তা গৰম টো পৰা মানে ভাৱ হৈ হৈ ওপৰফালে ফুৰিবলে আহি থাকিব। পৰা গৰম গৰম লাগি থাকে আৰু উ মানে গৰম আৰু- কি ক'বা আৰু-
আৰু তোমাৰ হেৰি চাৰিটা পাঁচটালৈকেতো ৰ'দেই দি থাকে ন।
অ তোমাৰ চাৰে চাৰে পাঁচটা ছটালৈকে দি আছে বাৰু ৰ'দটো। আমিতো ছটা বজাতে যাওঁ ৰানিং কৰিব ৰ'দেই নোসোমাই ছটা বজালৈকে ৰ'দতটো যেতিয়া তোমাৰ- সোমাই তেতিয়াই যাওঁ আমি ৰানিং কৰিব, ছয়টামান বজাত-
ৰ'দ ডাল সোনকালে নাযায় একেবাৰে-
ৰ'দ টো সোনকালে নাযায়। উম
ৰাতিপুৱা নোযোৱা।
উম ৰাতিপুৱা মানে ৰাতিপুৱা নাযাওঁ মানে এতিয়া মই- ইফালে ওলাই আহো যে এন এটা হেৰি কৰি আছো জব এটা কৰি আছো সৰু সুৰা।
অ আচ্ছা।
আহিপিনে ওলাই আহোঁ যে ৰাতিপুৱা সেইকাৰনে তাত ৰাতিপুৱা ৰানিং কৰা নহয় তোমাৰ আ আবেলি কৰোঁ ৰাণিং।
খালি কোৱাবাৰতা আবেলি।
অ ৰাতিপুৱা অকমান উঠিব দিগদাৰ লাগে। ডিউটিয়ে যাব লাগে উঠি পেলাই আৰু কটা ৰাণনিং কৰিব যাওঁ নায়াওঁ সেইকাৰণে- টাইমটো মিলাই পেলায় আবেলিয়ে যাওঁ ৰানিং কৰিব।
ৰাতিপুৱা কিবা বৰ হেৰি লাগে ন ৰাতিপুৱা ময়ো উঠিবই নোৱাৰো।
উম, ৰাতিপুৱা উঠিব অকমান দিগদাৰ লাগে।
কিমান যে দেৰিলৈকে শুৱা হয়, বাপৰে-
কেইটা বজালৈকে শুৱা ৰাতিপুৱা উমহ-
দেৰি হয় মই আঠটা মানে বাজি যায়গৈ।
আচ্ছা, ছোৱালী মানুহ ইমান দেৰিলৈকে শুব নাপায় দেই
হয় দিয়া মোৰ যে একে বহুত বেয়া চভাৱ জানানে।
উম
কিমান যে এইটো পা গালি খাও।
অঁ
আৰু মানে মোৰ লগৰ বিলাকক দেখি গলে মানে- অঁ সেইটো হয় বাৰু, তই আৰু মানে লগৰ বিলাকক বিহি যায় সি সোনকালে উঠি দিয়ে। তাৰপিছত আৰু পুৰা এইফালে বেন বাজি যায় আৰু মোৰ-
অ কৰি থাকে, তোমাৰ লগৰ গেজনী উঠি পিনে ঘূৰি ফুৰিছে কিবা কৰি ফুৰিছে তুমি কৈ আছা। উঠা বোলে এইটো ডাইলগে দিয়ে সেইটোৱে দিয়ে।
মই যে সিহঁতক যে এনেকুৱা মাৰিব মন যায় নহয় মই যে কওঁ জানা দুজনীমান আছে মোক- ক তুমি ইমান সোনকালে কি কৰ কচোন কি কৰ আনটাৰ লগেতো কমচেকম শুব পাওঁ। আৰু তুমি ইমান সোনকালে উধা আমাৰ ৰাস্তা ফালে নাযায়ি বলো মায়ে যদি তোক কেনেকবাকৈ দেখে ন। ভাল দিম মইতো।
তোমালোকৰ কাৰণে ম‌ইও গালি শুনো।
অ ময়ো গালি শুনো। কিন্তে কৈছে কিয় কিয় আমি বোলে উঠোৱে বোলে অহ ধুনীয়াকে তল নপৰা সিন্দুৰ উঠি আহ ভাগ হৈ গৈছে অঁ।
আহ এনে মানে জ্বদি উঠে। অঁ আমাৰ আক অভ্যাস নাই নহয় আমি ইমান জলদি উঠিব নোৱাৰো।
তুমি কি জব কৰি আছা?
মই মানে এতিয়া তোমাৰ হেৰি কৰি আছো কিবা কৈ চিকৰিটি এটা কৰি আছো ইয়াতে।